অহ, হেল্ল'।
মোৰ কথা শুনা পাইছানে?
হয় হয় পাইছো।
তুমি মোক কি কৰিছা?
মই আছো এনেই, তুমি কি কৰিছা?
আছোঁ এনেই।
অঁহ অঁহ ভাল ভাল, তোমালোকৰ ভাল নে?
ভাল ভাল মই এতিয়া মই এটা বিষয় আনিছো, সেই বিষয়টোৰ ওপৰত তোমাৰ লগত কিছুমান কথা আলোচনা কৰিম বুলি ভাবিছোঁ বা
অহ, হয়। বিষয়টো তোমাৰ কি বিষয় বাছি ল'লা আজিৰ কাৰণে।
বিষয়টো এ হৈছে, গৰাখহনীয়া।
গৰাখহনীয়া ন' একদম তুমি এটা সুন্দৰ বিষয় বাছি লৈছা। বৰ্তমান অসমত যিটো হৈছে একদম সুন্দৰ বিষয়।
হয়, হয়। সেই গৰাখ গৰা গৰা এতিয়া বৰ্তমান আমি যি উ বাৰিষা চিজনেই বাৰিষা চিজনত আমাৰ গৰা এনে হোৱা দেখিবলৈ পোৱা যায় এই যি কিছুমান এনেকুৱা গৰাখহনীয়া হয় যে, কিছুমান জেগাত এনেকুৱা গৰা খহনীয়াৰ ফলত বানপানীৰ দিন। এই বান বানপানীৰ ফলত বহুতো ক্ষতিসাধন কৰে আৰু কিছুমান, তাৰ উপকাৰো সাধন কৰে। কাম কৰা এটাই কথা হৈছে যে ক্ষতি সাধন হল। ঘৰ দুৱাৰ ভাঙি চিঙি আৰু গৰু গাই এই উটুৱাই লৈ যায়। তাৰ ফলত সেই গৰু গাই খিনি মৃত্যু মুখত পৰে বা জীৱ-জন্তু খিনি মৃত্যু মুখত পৰে। কিন্তু, এটা উপকাৰ হৈছে যে, সেই উপকাৰটো হৈছে আমাৰ খেতি-পথাৰ। সেই শস্য পথাৰ সেই শস্য পথাৰ খিনিত আমাৰ আৰু পলস পেলাই, সেই পলস পেলোৱাৰ ফলত আমাৰ খেতি উৎপাদন বহুত পৰিমানে বাঢ়ি যায়।
হয় হয় হয়।
তুমি আজি গৰাখহনীয়া ওপৰত কি ধৰণৰ কথা কবা মোক কোৱাচোন?
হয়, হয়। তুমি আজি কাৰণে তুমি একদম এটা সুন্দৰ বিষয় বাছি ললা হয় তুমি গৰাখহনীয়াৰ ওপৰত তুমি এটা ধনু- ধুনীয়া আহ কথা ক'লা। তুমি এতিয়া সেয়ে গৰাখহনীয়া আমাৰ বহুতো সমস্যাৰ মানে সন্মুখীন হোৱা দেখা যায়। ত' এতিয়া গৰাখনীয়া আহি এতিয়া তুমি অহ, গৰাখহনীয়া তোমাৰ ঘৰ দুৱাৰ উম, ভাঙি-চিঙি নিয়া দেখা যায়। আমি এতিয়া এইসমূহে আমাৰ যি আমাৰ মানুহ ওচৰত তোমাৰ গৰাখহনীয়া হোৱা যি অঞ্চলৰ লোকসকলৰ তোমাৰ এটা বেয়া তোমাৰ পৰিস্থিতিলৈ পৰিণত কৰে।
হয়-হয়।
হয়-হয়।
এই এতিয়া বৰ্ত গৰাখহনীয়াৰ বিষয় হৈছে গৰাখহনীয়াৰ ফলত আমাৰ যিখিনি উপ-মই কৈ গৈছো উপকাৰ আৰু অপকাৰ। অপ-অপকাৰে অপকাৰ আমাৰ মানে বহুত- কৰে। কাৰণ এটাই কথা যে অপকাৰ কথা কবলৈ গ'লে আমাৰ অপকাৰৰ ফলত- কি হয় আমাৰ বহুত মানে কি কম আৰু মানে জীৱ-জন্তু মৃত- ত্যু, মৃত্যু হোৱা দেখা যায়, বহুত জেগাই-জেগাই চিঞৰি ফুৰে। সেই চিঞৰি ফুুৰাৰ ফলত জীৱ-জন্তু খিনি পানীত উটি থাকে, পানীত থাকিব ল- গীয়া ওখ কিছুমান আশ্ৰয়- শিবিৰ নেপায়, শিবিৰ নোপোৱাৰ ফলত তেওঁলোকে মৃত্যু হয়। আৰু তাৰ লগতে আমাৰ চৰ - নতুনকে যিখিনি আলি, সেই মাজুলীটো আমি মাজু- লী মানুহে কয় পানী হয়, কিন্তু এটা কথা কবলৈ গ'লে যে মাজুলীত- আগৰ নিচিনাকে পানী হোৱা কোনো ধৰণৰ দেখিবলৈ পোৱা নাই। কাৰণ এটা এতিয়া যিটো মাজুলীৰ আলি আছিলে, সেই আলিৰ কাণে-কাণে নতুন এটা- আঁচনি-আঁচনি প্ৰদান কৰিছে সেই আঁচনিটো হৈছে জি'অ বেগ। এই জিঅ' বেগ দিয়াৰ ফলত জিঅ' বেগ দিয়াৰ ফলত বানপানীয়ে কেতিয়াও আমাৰ আলিটোক খহাব নোৱাৰে। খহাব প-নোৱাৰে, কাৰণ খহাব পাৰিব। কিছুমান এনেকুৱা পলয় আহি যাব পলয়ৰ ফলত জিঅ' বেগ নালাগে যিয়ে নিদিয়ক- এই যি ধৰণক সহায় লৈ গুচি যাব, কিন্তু তেওঁলোকে সেই আঁচনি খনৰ জৰিয়তে বহুতো ভাল কাম কৰিছে। আৰু আচনি আৰু এটা কথা কবলৈ যে, যিখিনি- আমাৰ আলি-আলিৰ কাণত বহুতো কলা-কলা, বিগ-বিগ মানে এনেকে- জাপি-জাপি মাটি ভৰাই, জাপি-জাপি বা বালি ভৰাই, জাপি-জাপি জীয়াত দেখিবলৈ গৈছে মানে গৰাখহনা প্ৰতিৰোধ। প্ৰতিৰোধ বহুত কৰি আছে, আৰু জলসিঞ্চন- জ-জলসিঞ্চন বিভাগেও সেই-সেই বো-পদক্ষেপ- চাইছে। কেনেধৰণে- কি কৰিলে, সেই ইঞ্জিনিয়াৰিং সকলৰ লগত কথা পাতিছে কেনে ধৰণে কি কৰিলে। সেই জিঅ' বেগটো দি চাইছে এইবাৰ। এই বেগৰ ফলত কি ধৰে কি গৰাখহনীয়া প্ৰতিৰোধ হব নে নহয়। তাৰ ওপৰত গৈছে, কিন্তু সেই যদি জিয়'বেগে প্ৰতিৰোধ নকৰে। বেলেগ ধৰণেও তেওঁলোকে প্ৰতিৰোধ কৰিবলৈ ইঞ্জিনিয়াৰ আছে আমাৰ অসমৰ অভাৱ নাই কিন্তু অভাৱ নাই অসমৰ ইঞ্জিনিয়াৰ লগত তেওঁলোকে কথা পাতিব পাৰিব। কথা পাতি যি হয় যেনে ধৰণে আমাৰ যিটো উপকাৰ সাধনত সেই উপকাৰে আমাৰ উপকাৰ কৰিব। সেই গৰাখহনীয়া আগতে যেনে ধৰণে গৰাখহনীয়া হোৱা দেখা যায়, এতিয়া নদ নদীৰ বিষয়ে কবলৈ গলো কবলৈ গৈছ আগতে নদ নদীসকল বহুত ছাপ খাই আছিলে, কিন্তু এতিয়া কি হৈছে দৰাচলত তে নদ নদী সুকালে, গৰাখহাই এতিয়া এতিয়া মাজুলী বহুত সংখ্যক মাটি কমি আহিছে কাৰণ গৰম মাহ ব্ৰহ্মপুত্ৰৰ বুকুত মাটি জাহ গৈ আছে বৰ্তমান কালত। বৰ্তমান কালত বৰ্তমান বৰ্তমান কালত কবলৈ গ'লেটো আমাৰ ব্ৰহ্মপুত্ৰই আমাৰ মাজুলী মাটি হওক বা শিৱসাগৰ অঞ্চল তাকৰীয়া অঞ্চল, সেই তাকৰীয়া অঞ্চলে মাটিৰ পৰিমান কমাই আনিছে, কাৰণ মাটিৰ পৰিমাণ এটা কাৰণতে কমাই আনিছে মাটি যিখিনি মাটি আমাৰ ব্ৰহ্মপুত্ৰ সেই ব্ৰহ্মপুত্ৰ আমাৰ মেইনকে ক'বলৈ গলে যে আমাৰ ব্ৰহ্মপুত্ৰই মানে আমাৰ গৰাখহনীয়াৰ হৈ আছে সেই গৰা খহনীয়াৰ ফলত আমাৰ ব্ৰহ্মপুত্ৰই বহুত ধৰণে মাটি খহোৱা দেখিবলৈ পাইছে।
হয় তুমি একদম সুন্দৰ কথা কৈছা। এই চাবা গৰাখহনীয়া তোমাৰ গৰাখহনীয়াৰ মূল কাৰণ অ কিয় কাৰণ বুলি কব বিচাৰিব গলে যি আমাৰ মাটি তোমাৰ মাটি নৰম নৰমৰ কাৰণে তোমাৰ বৰষুণ বেছি হলে তোমাৰ কি হয় মাটিবোৰ আমাৰ মাটি বা বালিবোৰ তোমাৰ নৰম হৈ যোৱা দেখা যায়, সেই নৰম হলে তোমাৰ পানী সহজতে তোমাৰ লৈ যাব পাৰে সেইটো তুমি এতিয়া যে ক'লা কিমান শ শ বিঘা মাটি তোমাৰ অ প্ৰত্যেক বছৰে শ শ বিঘা মাটি ব্ৰহ্মপুত্ৰৰ বুকুত যাহ যাহ যোৱা বুলি ক'ব লাগিব। আচলতে তোমাৰ সেই তোমাৰ এ কিমান মানুহ তোমাৰ সেই যাহ যোৱাৰ লগতে তোমাক এ ওচৰৰ যি মানে নদীৰ কাষৰীয়া অঞ্চল বিলাকত যি মানুহে বাসস্থান কৰি ৰাখিছিলে বা জীৱ জন্তু আছিলে তোমাৰ কিমান জীৱৰ মানে আ মৃত্যু মুুখত পৰা দেখা গৈছে আমাৰ মানুহ যি কাষৰীয়া অঞ্চলৰ মানুহসকলৰো বহুত বিপদ হোৱা দেখা গৈছে, হয় নে নাই বাৰু কোৱাচোন বাৰু, এতিয়া সেই চৰকাৰে ভাল ভাল কিছুমান পদক্ষেপ লৈছে তেওঁলোকে এ তুমি এতিয়া ক'লা হ তোমালোকৰ মাজুলীত জিঅ'টেক বুলি এটা পদক্ষেপ লৈছে তেনেকে তোমাৰ হয় জিঅ' বেগ জিঅ' বেগে এটা পদক্ষেপ লৈছে তেনেকে বহুতো পদক্ষেপ লোৱা দেখা গৈছে মাথাউৰি মাথাউৰি গুহা দেখা গৈছে মাথাউৰি বান্ধ দেখা গৈছে। বস্তা মাটি মাটি ভৰাই ভৰাই পকাৰে তোমাৰ এ বহুতো ৱাল মানে বহুতো পদক্ষেপ লৈছে তাৰ তোমাৰ কি কি পদক্ষেপ লৈছে চৰকাৰৰ তথ্য আছে কিন্তু আমি ইমান বিশেষ নাজানিম কিন্তু এ তোমাৰ গৰাখহনীয়াই মানুহৰ বহুতো মানে উম মানে গৰাখহনীয়া হোৱা অঞ্চল বিলাকৰ মানুহৰ বহুতো কষ্ট হোৱা দেখা যায়। হয় নাই কওঁ কন তুমি এতিয়া মান এতিয়া তুমি মানৱীয় কাৰণ বুলি ক'বলৈ গ'লে নদ কাষত যি দলং নিৰ্মাণ কৰে দলং অ', সোঁতৰ গতি মানে সলাই দলং তোমাৰ কি হৈছে আৰু সোঁতৰ গতি সলাই পেলাই সেই সোঁতৰ গতি সলাই পেলোৱাৰ ফলত তোমাৰ কি হয় এ তোমাৰ মাটি গোটেই খহাই নি একদম অৱস্থা নাইকিয়া কৰি দিয়ে তেনেকুৱা মানে আমাৰ মানুহৰো কিছুমান দুখ আছে কিন্তু দেই তুমি আৰু চাবা তুমি যি নদীৰ কাষৰ কাষৰীয়া অঞ্চল বিলাকত কি কৰিব লাগে আমাৰ মানুহে কি কৰিব লাগে ডাঙৰ, ডাঙৰ গছ বোৰ ৰুব লাগে গছ পুলি ৰুলে কি হ'ব কথাটো গ'ম পাইছানে তুমি এতিয়া গছ পুলি দহজোপা গছ পুলি ৰুলা সেই কিমান ডাঙৰ সেই ডাঙৰ, ডাঙৰ গছ কেইজোপাই তোমাৰ অ', যি শিপা আছিলে সেই শিপাসমূহে তোমাৰ এ তোমাৰ এটা মানে এৰিয়া তোমাৰ এ খামুচ মাৰি ধৰি ৰাখিব সেই গছৰ শিপাই সেই ৰাখিলে তোমাৰ মাটিত ধৰি ৰাখিব। এ মাটি ধৰি ৰাখিলে তোমাৰ সেই যি পানী যি সোঁতে তোমাৰ অ', মাটি খহাই নিব নোৱাৰিব সেই গছৰ তোমাৰ যি শিপাই ধৰি ৰাখিছে তাৰ মানে প্ৰকোপত সেইসমূহ তোমাৰ এ তেনেকুৱা হেৰি দেখা যায় তোমাৰ আৰু তুমি এ চৰকাৰে বৰ্তমান বহুতো পদক্ষেপ লোৱা দেখা গৈছে এতিয়া মানুহৰো বহুতো বিপদ হয় গৰাখহনীয়াৰ ফলত
মই এতিয়া তোমাক, তোমাক কবলৈ গ'লে যে এটাই কথা ক'ব যাম যে গৰাখহনীয়াৰ ফলত যিসকল নদী কাষৰীয়া অঞ্চল ব্ৰহ্মপুত্ৰ কাষৰীয়া অঞ্চল অঞ্চলৰ লোক বাস বাস কৰে সেই বাস কৰা লোকসকলে মানে কোনো ধৰণে তাত থাকিব নোৱাৰে থাকিব নোৱাৰি বেলেগ, বেলেগ আশ্ৰয় শিবিৰলৈ যাবলগীয়া হয়। আকৌ তেওঁলোকে বেলেগ জেগাত ঘৰ বনাই আকৌ তাত থাকিবলগীয়া হয় আকৌ যদি। সেই জেগাখনত আকৌ যদি গৰা খহনীয়া হয়। আকৌ সেই ঘৰটোক পিছলৈ নিবলগীয়া হয়। পিছলৈ নিয়াৰ ফলত আকৌ সেইডোখৰত খহনীয়া হলে আকৌ আকৌ পিছলৈ আনিবলৈ তেনেধৰণে আমাৰ মানুহৰ বহুতো অসুবিধা হৈ আছে। এ কিছুমান মানুহে দেখিবলৈ পোৱা গৈছে যে যিসকল ব্ৰহ্মপুত্ৰ কাষৰে বা নদী কাষৰে মানুহবোৰে যেতিয়া হঠাতে এজাক বৰষুণ দিলে বানপানীৰ সৃষ্টি হয় এই গৰাখনীয়া সৃষ্টি সেই গৰাখনীয়া সৃষ্টিৰ ফলত তেওঁলোকে গৰু গাই এই পোহাটো বহুত পৰিমণে এৰি দিছে মানে জীৱ জন্তু পোহাটো এৰি দিছে কাৰণ এ তাই যদি জীৱ জন্তুটো পুহি কোনো মানুহৰ লাভজনক নহয় লাভজনক নোহোৱাৰ ফলত বিকিব এলাই যদি এই দশ টকা এটা নেপায় সেই নেপোৱাৰ ফলত তেওঁ গৰু গাই পুহি একো লাভ নাই। ব্ৰহ্মপুত্ৰ বা বিষয় টো আমাৰ যি বানপানীত যদি সেই গৰু গাই খিনি উটি যায়। সেই উটি যোৱাৰ ফলত আমাৰ গৰু গাই পুহি কোনো ধৰণৰ একো লাভ নাইকিয়া হৈ যায় তাৰ ফলত তাৰ কাৰণে আমাৰ যিসকল উম আমাৰ জলসিঞ্চন মন্ত্ৰী সেই জলসিঞ্চন মন্তীয়ে আমাৰ মানে বহুত ধৰণে পদক্ষেপ লৈ আছে পদক্ষেপ কিন্তু সেই পদক্ষেপ লৈ কিন্তু পদক্ষেপৰ কাম কৰি আছে কিন্তু এটা কথা ক'বলৈ যে আমাৰ যি তুমি কৈ গৈছা এতিয়া মাটি আমাৰ নৰম সেই মাটি নৰম নৰমতাৰ কাৰণে আমাৰ বেছি পৰিমাণে খহনীয়াৰ সৃষ্টি হৈ আছে। কাৰণ মাটি মাটি যু যদি যিখিনি নৰম হৈ থাকে বা আমাৰ অসমতো বেছিভাগ আলোত- তীয়া মাটি নাই বালিচহীয়া মাটি, সেই বালিচহীয়া মাটিত পানীৰ সুতটো যদি কেনেবাকে পৰে এই বালি তললৈ নামি অহা দেখিবলৈ পায়
অঁ হয় হয় হয়, একদম। হয়। হয় হয় থি শুনি আছানে তুমি? হয় হেল্ল' হেল্ল'
মাটি মানে বহুত শ'-শ' বিঘা মাটি এই ব্ৰহ্মপুত্ৰৰ বুকুত জ্বাহ যায়।
হয় হয়। ঠিক কথা কৈছে, সেই ত তোমাৰ, আমাৰ গৰাখহনীয়া আমাৰ প্ৰকৃতিৰ যি লোকসকলৰ তোমাৰ
তি পৰিমাণ কমি গৈ থাকিব আৰু তাৰ লগতে আমাৰ টো টো সেই যিসকল আলি বা এ উম্ যি মাথাউৰি সেই মাথাউৰী নিৰ্মাণ কাৰ্য বহুত পৰিমানে আগতকে বহুত উন্নত হ'ল উন্নত হোৱাৰ ফলত আমাৰ যি গৰাখহনীয়া, গৰাখহনীয়া আলি ভাঙি পেলাই পানী আহিব পৰা নাই আহ পানী আহিব নোৱাৰাৰ ফলত বহুতো ধৰণে তেনেদৰে আমাৰ বহুতো সহায় কৰিছে সহায় কৰাৰ লগতে কিন্তু জেগাই-জেগাই এনেকুৱা জেগা আছে যে সেই জেগাটোত পানী প্ৰত্যেক বছৰে পানী হয়, সেই পানী হোৱাৰ জেগাত কোনো ধৰণে মানুহ আছে সেই মানুহখিনিক কিন্তু মই এটা কথা ক'বলৈ গ'লে যে মানুহখিনিক অকমান ৰক্ষণা-বেক্ষণা দিয়াটো মই উচিত বুলি ভাবো কাৰণ যেতিয়া পানী হয় তেওঁলোকে বহুত ওখ ওখ স্থানলৈ শিবিৰ বনাই থাকিব লগীয়া হয়, ঘৰ-দুৱাৰ ভাঙি-চিঙি লৈ যায় সেই ভাঙি-চিঙি লৈ যোৱাৰ ফলত তেওঁলোকৰ বহুতো অসুবিধা হয় অসুবিধাৰ পৰা প্ৰতিৰোধ পাবলৈ তেওঁলোকে বহুতো তেনেধৰণে কাম কৰিব লাগে।
বাৰু-বাৰু আজিলৈ এ সময় হৈ গৈছে যিহেতু আমাৰ এঁ, তোমাৰ লগত গৰাখহনীয়াৰ ওপৰ- ৰত মই তোমাৰ পৰা বহুতো কথা শিকিব পাৰিলো। অ ভালেই লাগিল কথা পাতি, বাকি অ আৰু নতুন এটা বিষয়ৰ ওপৰত কথা পাতিম বুলি অন্য দিন এট- টাত আশা থাকিল বাৰু, হ'ব দিয়া, হয়।
এণ্ড কল। এত' কাত নেখাইছে কল'টো। হেল্ল'